হেল্ল'।
অ' কি কৰিছা?
একো কৰা নাই, তুমি কি কৰি আ
একো কৰা নাই, ময়ও আছো ৰবা এনে আছো। চাহ তাহ খালা?
চাহ খালো। এতিয়া অলপ আঞ্জা কৰি বনাম বুলি ভাবিছো।
অ কি বনাবা আজি পিছে?
আলু ভাজিয়ে বনাম নকি।
উম, আলু ভাজি খাই ভাল লাগে ন আলু ভাজি। ভাত আলু ভাজি থাকিলে আৰু একো নালাগে আৰু। লগত অকমান আচাৰ।
অ' দালি আছে দুপৰীয়াৰ, দালি আছে। আলু ভাজি বনাম আৰু গাখীৰ গাখীৰ আনিছিলো তাৰ লগত খাম।
আছিলা।
উম নাই আও আৰু সেইটো এ আনিছিলো। অলপ ফুৰিব গৈছিলোঁ, তেতিয়া।
আচ্ছা। ক'ত ফুৰিব গৈছিলা পিছে?
এ আমাৰ নাৰংগী পিনে গৈছিলো।
অ তুমি নাৰেংগীৰ ফালে থাকা ন?
উম নাৰঙগী ফালে থাকো।
অ' ঠিকেই আছে বাৰু অকমান বজাৰ চজাৰ কৰিব লাগে, অ' ভাল লাগে তেতিয়া। উম
কৰোঁ বাৰু কেতিয়াবা, তুমি কৰা নে?
মই কেতিয়াবা কৰো ইমান ইমান বজাৰ কৰিব নাই বাৰু। মানে কেতিয়াবা ধৰা কাপোৰৰ বজাৰ কৰিব যাওঁ বা তোমাৰ এনে কিবা বস্তু লগা থাকিলে তেতিয়া যাওঁ আৰু ওলাই।
হয়নে, উম।
আজিকালিতু আৰু চব অনলাইনৰ যুগে হৈছে। অনলাইনৰ যোগেদিয়ে মানু মানুহে কাপোৰ কিনে বজাৰ কৰে।
উম উম এনেই তুমি অনলাইন বজাৰ কৰি ভাল পোৱা নে অফলাইন?
উম দুইটাই হয় মানে এতিয়া চোৱা দুইটাই মানে ক'ব গ'লে এতিয়া বেলেগ বেলেগ এতিয়া তুমি অনলাইনৰ যোগেদি আনিলে ধৰা তুমি চাই চিতি ইমান আনিব নোৱাৰা। এতিয়া কাপোৰ আনিব গ'লে তুমি এতিয়া অফলাইনত হ'লে, মানে তুমি নিজে গৈ
উম গৈ চাই মেলি আনিব পাৰিবা।
উম মানে গৈ চাই মেলি তুমি পিন্ধি আহিব পাৰা আৰু তেনেকুৱা। পিন্ধি লৈ পেলাই মানে চাই আহিব পাৰা আনিব পাৰা। কিন্তু এতিয়া অনলাইনত দিলে আৰু তুমি নিজে এটা ছাইজ ধৰি দিব লাগিব কাপোৰ কিনিলে মানে। কাপোৰৰ ক্ষেত্ৰত ধৰা তেনেকুৱা।
ঘৰতে আহি দি যায়, টোত
উম', সেইটোৱে আৰু
ঘৰততে আহি দিজে
ঘৰতে আহি নিজে দি থৈ যাই, তুমি মানে এতিয়া মানে চবে অনলাইনৰ যোগেদিয়ে মানে কৰে বহুত খিনি কাম ন? কিবা চব্জি বজাৰ হলেও মানে বিলিংকিটত দিব। বা কিবাহত দিব তেনেকুৱা, উম। অ', সেই সেইবোৰতে দিয়ে।
হয়, হয় বহুতত দিয়ে তাৰপিছে, মইতো তোমাৰ মিনিজত বা তোমাৰ ফ্লিপকাৰ্ট মিনিজ নহ'লে ব্লিংকিটত অৰ্ডাৰ কৰোঁ কিবা লাগিলে।
উম, আচলতে মানে অঁ, মানে তাতে অকমান কমতে পোৱা যায় চাগে ন? সেইটো কাৰণেও ভাল ন? তুমি বজাৰ কৰি থাকা যিহেতু গম পাবা।
উম, কমত পাই যায়। তোমাৰ ইয়াতে এটা আঁ, তেলৰে কথা কওঁ অ-অইল যিহেতু আমি সদায় ব্যৱহাৰ কৰোঁ চবজি-টবজিত বাহিৰত ল'ব গ'লে টু হান্দ্ৰেদ লয় আৰু মই অনলাইনত ল'ব যাওঁ তে তোমাৰ ছেভে আঁ ৱান ছেভেণ্টি ফাইভ লয়।
অঁ, সেইটোৱে। মই মাজতে কিবা-কিবি এনেকে অৰ্ডাৰ দিছিলো। মানে, তিনিশ টকাৰ বস্তুটোৱে ধৰা দুশ মানতে পোৱা যায় ন? এশ টকা ৰাহি হৈ যায়। সেইটো ক্ষেত্ৰত ভাল হৈছে। উম, কিন্তু কিছু ক্ষেত্ৰত মানে কি হয়, কিছুমানে ঠগাইও থৈ দিয়ে মানে। কিবা বস্তু দিম বুলি কৈ পেলাই তোমাৰ নিদিয়ে তেনেকুৱাও হয়।
উম, উম।
বা কেতিয়াবা কণী--চনীয়ে, কণী বা কিবা বস্তু গাখীৰ-চাখীৰ দিলেও কিছুমানে বেয়া বস্তুটো দি দিয়ে ন'? এইটো ক্ষেত্ৰতো বেয়া হয়।
যোৱাকালি মানে কি হ'ল? এটা মানে মই বুক অৰ্ডাৰ কৰিলোঁ। তোমাৰ এ-এইটো অসম পুলিচৰ কিবা। বুক অৰ্ডাৰ কৰিলোঁ। তোমাৰ বুক টো হাফ জি কে আহিছে হেঁহ্। জিকি গৈছে এতিয়া ৰিটাৰ্ণ কৰিছোঁ। ৰিটাৰ্ণ বাকী
চাগে? অঁ, বৰষুণত চাগে ভিজি গৈছে ন' সেইটো কাৰণে, উম।
ভিজি গৈছে কি বা কৰিম এতিয়া, ৰিটাৰ্ণে কৰিব লাগিব। বেছিকে ভিজি গৈছে অলপমান, অঁ।
শুকাব চাগে, ফেনৰ তলত থৈ দিলে বা ৰ'দত দিলে এই কেইদিনতো ৰ'দ নায়েই দিয়াচোন।
উম, কিতাপটো মোটা ন ' তোমাৰ শুকত শুকাব নোকাই নোশুকাই নেকি?
মানে ৰ'দ-চ'দ দি থাকিলে অকমান ভাল হয় কিন্তু এইকেদিন যে বৰষুণে দি আছে সেইটো কাৰণেও বতৰটো ঠাণ্ডা যে।
অঁ, বৰষুণে দি আছে। বৰ ষুণ বানপানী তাৰপিছে
পানীটো চবতে
অনলাইন অৰ্ডাৰ কৰাই ভাল। তোমাৰ বজাৰত বস্তুবোৰ। তুমি এনে এনে বজাৰৰ ব্ৰেণ্ডেড বস্তুবোৰ ব্যৱহাৰ কৰা নে নৰ্মেল? ন'ও ব্ৰেণ্ড।
মই নৰ্মেল বস্তুবিলাকে মানে ভাল পাওঁ আৰু মানে ধৰা সাধাৰণ বস্তুবিলাকে ভাল লাগে মোৰ। মানে ইমান ইমান মানে মই চাই নাথাকো মানে মোৰ যিটো ভাল লাগে মই লৈ আনো তেনেকুৱা। কিছুমানে এতিয়া দামী, কম দামী মানে তেনেকুৱা নাই আৰু দামী ধৰা অকমান ভাবিব লাগে দিয়াচোন কিন্তু
যেনে ইলেকট্ৰিচিটি বস্তুবোৰ চালা তুমি ফেন বা কিবা তেনেকুৱা,
উম, অ' সেইবোৰৰ ব্ৰেণ্ড চাব লাগিব দিয়াচোন ব্ৰেণ্ড চায়ে আনিব লাগিব।
হয়।
উম, এ ময়ে মাজতে তেনেকে অ মিক্সি এটা আনিছিলো ধৰা, তাৰ পিছত কিবা এনেকা বাজাজৰ আনিছিলো নেকি? অ, এ মিক্সাৰ গ্ৰাইণ্ডাৰ আনিছিলো তাৰপিছত তোমাৰ উম, তেনেকে আনিলো আৰু কিবা কিবি এনেকে মাজতে।
হয়, বাজাজৰ আনিছে কিমান পৰিলা?
উম, কিমান বা পৰিছিল পাহৰি গলো দেই কিবা থ্ৰী থাউজেণ্ড মমান লৈছিল নেকি নাজানো।
কৰ পৰা আনিছিলা?
মই তোমাৰ হেৰিৰ পৰা এই বিশালৰ বিশালৰ পৰা আনিছিলো, মই নিজে গৈয়ে আনিছো।
অ, মই কেইদিনমান আগত এখন কুলাৰ আনিছিলো বিশালৰ পৰা।
অ, ভাল মানে আজিকালি কিমান উম
উম, কাম চলি আছিলে।
অ,
কুলাৰ আনিছিলো ডিছকাউণ্ট চলি আছিলে তোমাৰ ক কুলাৰ ত' উ তোমাৰ ফৰ থাউজেণ্ড দেখাইছিলে। তোমাৰ ফিক্স প্ৰাইচ এ দেখায় ন তোমাৰ। তাতে যেতিয়া বিলিং কৰিলো। যিতেয়া পেকিং চেকিং কৰি দিল ৱেৰেণ্টি চেৰেণ্টি দিলে। এবছৰৰ তাৰপিছত তোমাৰ থাৰ্টি ফাইভ হাণ্ড্ৰেড লোল। পঁয়ত্ৰিছশ টকা ল'লে।
উম, উম, মানে তাতেও কিছুমান বস্তু কমতে পোৱা যায় কিন্তু ন আজিকালি, ত' কিমান
কিছুমান বুলি ক'ব গ'লে অ তাতে তোমাৰ অ চব বস্তুৰ ৰেটটো ভাল তোমাৰ মই তাৰ মই, চলত যাওঁ নহ'লে অনলাইন অৰ্ডাৰ কৰোঁ মই একদম বজাৰত যায়। তি বাৰ্গেনিং কৰিবলৈ বিৰাট বেয়া পাওঁ তুমি বিৰা বাৰ্গেনিং কৰি ভাল পোৱা নে?
মই তেনেকে বাৰ্গেনিং কৰিম মই, মই মানে ইমান বাৰ্গেনিং কৰি নাথাকো মানে। মানে কিবা এটা বস্তু দিছে বোলে অ', ইমান যদি নিদিও বুলি কয় ধৰা এশ টকাৰ বস্তুটো যে দাদা বিশ টকা এটা কমাই দিয়ক যদি নিদিয়ে। নিদিও বুলি কৈ তেতিয়া মানে ইমান লাগি নাথাকো আৰু যে হ'ব দিয়ক এনেকে ক লৈয়ে আহো,
উম, সেই পৰষি দিনা তোমাৰ এ' এসপ্তাহ আগত ধৰি লোৱা মই ফেঞ্চি গৈছিলো এখন ইচ কুটিখন ভাল লাগিলে, কিমান সুধিল- চাৰে পাঁচশ হ'ল।
উম।
তাৰ পিছে মই ক'লো নালাগে দিয়ক। আৰু বাৰ্গেনিং কৰিব মন যোৱা নাই মোৰ তাতে। মই ভাল নাপওঁ বাৰৰ্গেনিং কৰি।
উম, কৰো বাৰু যিটো বস্তুত কৰিব লাগে সেইটো বস্তুত কৰো কিন্তু।
হয়।
এই কেতিয়াবা ধৰা মই এনেকে কলেজ কলেজত- গ'লে বা কিবা কামত ওলাই গ'লে তেতিয়া ধৰা এই ৰিক্সা ভাড়াটোয়ে- ইমান বেছি লয় ন কিছুমানে। কিছুমানে মানে য'ত- পঞ্চাশ টকা ক'ব লাগে, তা'ত মানে ধৰা আশী টকা মান কৈ দিয়ে।
অ। অহ', এনেকুৱাও কৰে হয় ৰিক্সা ভাড়াত। অ কেতিয়াবা ৰিপৰ্টত এনেকুৱা কৰে। কেতিয়াবা ৰেপিড বুক কৰোঁ নহয়, তেতিয়া তোমাৰ ইয়াৰ পৰা গুৱাহাটী- ষ্টচন এশ টকা পাইছো যেতিয়া সিহঁতক দুশ টকা লাগে। কি' কি কৰিম এই। ইমানজেঞ্চি থাকে তেনে যাব লাগিয়া হৈ থাকে হ'ব দিয়ক আহক বুলি মাতি দিয়ক।
সেইটোয়ে, আৰু আজিকালি- ত' কিমান হৈছে ৰেপিড হৈছে, উবেৰ হৈছে ন। কিমান
অহ', - অলা আছে তাৰপিছে তোমাৰ- বিভিন্ন ধৰণৰ আছে।
অঁহ', ৰেপিডো, অটো কৰিব পাৰি আজিকালি কিমান সুবিধা হৈছে।
সুবিধাও হৈছে আৰু কিছুমানে বাৰি থাকিব না বেয়া লাগে। উম।
কিন্তু কিছুমানে ধৰা দামটো বঢ়ায়ে দিয়ে ন। কিছুমানে কমাই দিয়ে আৰু উমঁ, বেছিভাগ কমতে পোৱা- যায় কিন্তু দেই।
আহ', বেছিভাগ কমতো পোৱা যায় আহ তোমাৰ বেছিয়ে নলয় টকা। চল্লিছ টকা এনেকুৱা তেল হৈছে আৰু।
উমঁ, তাকে মানে- এতিয়া কি হয় তুমি বাছত গ'লে ৰখি থাকিব লাগে। এতিয়া কিন্তু তুমি- ৰেপিডোখন যদি বুক কৰা তেতিয়া মানে- সুবিধা হৈ যায় আৰু, বেছি সময়ো নলগায়, বাছখন তেতিয়া ৰখি ৰখিহে যায়।
হয়-হয়, ঠিকেই ক'লা তুমি অঁহ। সুবিধাও হয়, ভালো লাগে অলপ।
উমঁ, তাকে। দিয়া বাৰু তুমি ভাত- চাত বনোৱা আৰু। উম দিয়া, হ'ব দিয়া উম।
ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল।
অঁহ', তাকে ভাল লাগিলে, উম' দিয়া বাৰু ধন্যবাদ।